কি কৰিছ?
হয় তুমি
আছো এনে ভাত পানী খালা।
উ খালো দিয়া। তুমি খালা অঁ কোৱাচোন নাই অঁ শুই আছো। এনেকুৱা এনেই মোবাইলটো চাই আছিলো।
তোমাক এটা কথা কাৰণে ফোন কৰিছো। জানিব মন গ'ল। অ তুমি অ মানে তোমাৰ তুমিতো আৱাসিক বিদ্যালয়ত আছিলা ন।
হিলো।
তোমাৰ মানে তহ তোমাৰ বিদ্যালয় জীৱনৰ জীৱনতটো অলপ ভালে গৈছে যিহেতু মানে আৱাসিক বিদ্যালয় তোমাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিল?
অঁ মানে মোৰ অভিজ্ঞ
অভিজ্ঞতা সুধিছো আৰু অ' তোমাৰ মানে বিদ্যালয়ৰ অভিজ্ঞতা অলপ কোৱাচোন
অ'। মইতো ধৰা মই যেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলো তেতিয়াই ধৰা এটা পৰীক্ষা হয়। ধৰা তাতে তুমাৰ চিট পাব লাগিলে, তাতে পঢ়িব লাগিলে এটা পৰীক্ষা হয় আৰু সেই পৰীক্ষাটো পাছ কৰিলে হয়তো, তাতে মানে নাম্বাৰ পালে তুমি চিট পাবা তেনেকুৱা। ত' মই পঞ্চম শ্ৰেণীত থাকোঁতে ফৰ্ম ফিল আপ কৰিলোঁ। তাৰ পিছত কৰি কেনে মই পৰী ক্ষাটো দিলোঁ, তাতে পাছ কৰিলোঁ আৰু ক্লাছ ছি মানে ক্লাছ ছিক্স মানে ষষ্ঠ শ্ৰেণীত মই গুচি গলো হোষ্টেললৈ। একদম ষষ্ঠ ষষ্ঠ শ্ৰেণীৰ পৰা তোমাৰ দ্বাদশ শ্ৰেণী লৈ আছে এখন বিদ্যালয় আৰু মানে
এনেকে পৰীক্ষাটোত উত্তীৰ্ণ হলে পাই যায় ন?
পৰিক্ষাতো উত্তীৰ্ণ হ'লোঁ, হৈ কেনে মই তাতে গুচি গ'লোঁ, মই ষষ্ঠ শ্ৰেণীৰ পৰা থাকি থাকিলোঁ থাকি কেনে মানে আমাৰ কৰ্চটো ধৰা, যিটো আমাৰ তাতে মানে পঢ়াই। শিক্ষা দিয়ে সেইখিনিয়ে ধৰা চি বি এছ ইৰ হেৰিত পৰে আৰু ধৰা আমাৰ যেনেকুৱা চেবা মাধ্যম নহয়, চিবিএছচি মাধ্যমত পৰে আৰু ইংৰাজী মাধ্যম।
কি মাধ্যম ন? উম উম।
তেনেকে পঢ়িলোঁ, পঢ়ি ধৰা ষষ্ঠ শ্ৰেণী গ'ল। সপ্ত সপ্তম শ্ৰেণী গ'ল, সপ্তম শ্ৰেণীৰ শেষৰ ফালে আমাৰ লকডাউন অহাৰ কাৰণে আমি ঘৰত থাকিলোঁ।
তোমালোক মানে দুই বছৰ থাকি
অ' দুবছৰ থাকিলো অষ্টম আৰু নৱম শ্ৰেণী থাকিলো আকৌ ম দশম দশম শ্ৰেণীত গুচি গ'লো মানে ষষ্ঠ শ্ৰেণীত ধৰা ভাল লাগিছিল নতু নতুন নতুন লগৰ পাইছিলোঁ মানে কান্দিছিলো প্ৰথম গৈ কিনে প্ৰায় প্ৰথম দিনাই কান্দিছো আৰু তাৰ পিছৰ দিনাৰ পৰা মই ইমান এটা কান্দা নাই, আমাৰ লগৰখিনিয়ে বহুত কান্দিছিল। কিন্তু মই ইমান এটাও কান্দা নাই কাৰণ মই নিজৰ ইচ্ছাত গৈছিলোঁ যে।
অ' উম-উম আচ্ছা, তাৰে উম তাৰে উ শিক্ষা অনুষ্ঠান বা শ্ৰেণী কোঠাবোৰ কেনেকুৱা আছে?
তাৰে শিক্ষানুষ্ঠা নতো খুবেই ভাল কাৰণ ধৰা তুমি এতিয়া আমাক এ ন ন যিবিলাক এনেকুৱা বিদ্যালয় আছে মানে প্ৰাথমিক বিদ্যালয় সেই বিলাকত ধৰা তোমাৰ এনেই বৰ্ড এখনত শিকায় লিখিকেনে। ধৰা আমাৰ কি বুলি ক'ম এতিয়া, উমম এডভান্স টেকন'লজি ইউজ কৰে। মানে ব্যৱহাৰ কৰে আৰু ধৰা। তোমাৰ অ' ডিজিটেল বৰ্ড আছে তাতে ডিজিটেল বৰ্ডত ধৰা তেনেকে পায়, তাৰপিছত স্ক্ৰীণত দি দিয়ে কিছুমান। তেনেকেও পঢ়াই। তেনেকে ভালে আছিলে আৰু বুজি নাপালে শিক্ষক শিক্ষকৰ লগত তে আছিলে এনি টাইম মানে লগত থকাৰ নিচিনাই আৰু ধৰা। ৰাতিপুৱা তা মানৰ পৰা মানে থাকেই এইচব টিচাৰ মানে শিক্ষক, শিক্ষয়িত্ৰী থাকে, তেনেকে ভালে লাগিছিল। বাকী দশম শ্ৰেণীত তাৰপিছত দশম শ্ৰেণীৰ পৰা আমি চব ভাগ ভাগ হৈ গলোঁ, কিছুমান আমাৰ ওলাই আহিল আৰু কিছুমান তাতে থাকিল। তাৰপিছত এক একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী তেনেকেই আমি কিবাকৈ থাকিলেও কেইজনমান মানে বেছি নাছিলোঁ বাৰু হলেও আছিলোঁ ধৰা চল্লিছজনমান, তাৰপিছত আমাৰ বাহিৰৰ পৰাও আহিছিল। উম ল'ৰা-ছোৱালী পঢ়িবৰ কাৰণে তাকে পঢ়ি- শুনি মেলি এতিয়া ওলাই আহিলোঁ আৰু। ভালে আছিল, বহুত ভাল অভিজ্ঞতা মানে।
তাৰে তোমাৰ বন্ধু-বান্ধৱী মানে উম লগৰবোৰ বন্ধু-বান্ধৱীবোৰ কেনেকুৱা আছিল?
অ' বন্ধু-বান্ধৱীতো ভালেই ধৰা ভালেই আছিলে, এতিয়া এ তোমাক কি বুলি কম, ভালেই। আম প্ৰথমতে ধৰা কাকো এনেকে চিনি পোৱা নাযায়। কিন্তু লাহে লাহে তোমাৰ ধৰা যিটো সম্পৰ্ক ভাল হৈ গঢ়ি আহে মানে গঢ়ি উ উঠে বন্ধু-বান্ধৱীৰ লগত তাৰপিছত মাজতে ধৰা কাজিয়া- চাজিয়া লাগে অলপ চলপ। হলেও ভালেই আৰু।
তাৰপিছত মই তেনেকেতো বন্ধু-বান্ধৱী নাপালোৱেই হলেও পালো আৰু একাদশ শ্ৰেণীত। আমাৰ মানে এ এজনী আহিছিল বাহিৰৰ পৰা।
অঁ অঁ, অঁ অঁ।
ছিল এইজনী মানে দৰ দৰং ডিষ্ট্ৰিকৰ নহয়, বাহিৰৰ পৰা দৰং জিলা নহয়। তাৰ পিছত তাইৰ লগত ভাল আছিল আৰু মোৰ তেনেকে পাৰ হৈ গ'ল আৰু আমি আহ ধৰ
আচ্ছা।
বহুত মানে নিবাস বিলাকতো আমি বহুত ফূৰ্তি- ফাৰ্তা কৰিছিলো আমি যেতিয়া কি এটা অনুষ্ঠান হৈছিল আ স্কুলত এতিয়াই আমি মানে ধৰা বহুত ফূৰ্তি কৰিছিলো, চবে নাচিছিলো।
উম।
আমাৰ এক জানুৱাৰীৰ পৰ এক জানুৱাৰী পাতা হৈছিল স্কুলত, আমি ধৰা যেতিয়া উম কি আছিল একাদশ শ্ৰেণীত আছিলো, তেতিয়া এক জানুৱাৰী পাতিছিল আমাৰ তাত।
তাতে তোমালোকে মানে খানাও খোৱা নেকি?
অ' খানা খোৱা যায়। মানে ধৰা আমাক খোৱাক লৈ একো চিন্তা নাই ধৰা প্ৰিন্সিপাল ছা জনো ভাল আছিল লগতে খানাও মানে বেয়া নাছিল আমাৰ বিদ্যালয়খনৰ। ভাল ভালে আছিলে।
ধৰা তিনিদিন মাছ মাংস, মাছ দিয়ে, মাংসও দিয়ে তিনিদিন ছাগলী মাংসও দিয়ে, কণীও দিয়ে। মানে খানাক লৈ আহি তেনেকে একো মানে প্ৰব্লেম কোনো মানে ধৰা সমস্যাৰ সমাধান উম মানে সমস্যাত ভুগিব লগা না নহৈছিল আৰু।
উম, তাৰে শিক্ষক- শিক্ষয়িত্ৰীবোৰ কেনেকুৱা আছিল?
অ' ভাল ভাল মানে শিক্ষক-শিক্ষয়িত্ৰী ধৰা তোমাৰ বেছিভাগ বাহিৰৰ আছিল হা আমাৰ অসমৰ নহয়, অসমৰ কেইজন মানুহে আছিল বেছিভাগ বাহিৰৰে। আৰু অসমৰ থাকিলেও মানে ধৰা নিজৰ ডিষ্ট্ৰিক্টত মানে নিজৰ জিলাত তেনেকৈ চাকৰিটো নিদিয়ে। বাহিৰৰ দিয়ে এতিয়া ধৰা গোলাঘাটৰ মেম এজনী আছিল, তাৰ পিছত নলবাৰী নাৰী চাইডৰ আছিল, গুৱাহাটী চাইডৰ আছিল, ৰঙিয়াৰ চাইডৰ আছিল তেনুকুৱা আৰু বাকী চব বাহিৰৰ আমাৰ প্ৰিঞ্চিপাল মানে যিজন প্ৰধান শিক্ষক আছিল তেওঁ আছিল আ তামিলনাডু কেৰেলাৰ আছিল ছাৰজন তেনেকুৱা।
আচ্ছা-আচ্ছা।
উম আৰু মানে উ পঢ়িব পাৰি। পাৰিলে তাতে ভালে ধৰা আমাৰ লগৰখিনি আমি যেতিয়া শিক্ষা দিছোঁ দ্বাদশ শ্ৰেণীৰ মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা অ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আমাৰ মানে ভাল হৈছিল দেই। ৰিজাল্ট আৰু লগতে তোমাৰ ইয়াত ইয়াত ধৰা কি কয় এইটো এইচ এছ এক মানে পৰীক্ষাটো ভাল হৈছে আমাৰ আমাৰ মানে কেইখনমান নবোদয়ৰ লগ লাগি ইয়াত কেণ্ডত আছিল আৰু তেনেকুৱা আৰু আৰু লগতে ধৰা মাজে মাজে খেল-ধেমালিৰ কাৰণে ক'ৰবাত, ক'ৰবাত লৈ যায় আৰু এতিয়াতো স্কুলখন বহুত উন্নত তো হ'ল, এতিয়া খেল ধেমালিৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে মানে ধৰা আগবাঢ়ি আহি, ইছু ক হয় তেওঁলোক, তেওঁলোকক শিকাব আহে বাহিৰৰ পৰা মানুহ মানে স্কুলখন। পি এম চিৰ ৰ আণ্ডাৰ, মানে হৈ গ'ল সেইকাৰণে মানে বহুতখিনি ধৰা তোমাৰ উন্নত হৈছে। হৈছে আৰু আগতে ইমান এটা উন্নত নাছিল এতিয়া উন্নত হৈছে, স্কুলখন।
আচ্ছা।
তেনেকে আৰু আম আমাৰ আমি যে সৰুতে ভাবিছিলোঁ ধৰা স্কুল ট্ৰিপ নিনিয়ে নেকি আমাক, কেতিয়া নিব কেতিয়া নিব। এই নব মানে আমাৰ যিখন স্কুল আছে তাঁতে মানে নিয়ে- প্ৰত্যেক ধৰা এতিয়া ষষ্ঠ শ্ৰেণীক নিব এদিন- এদিন সপ্তম শ্ৰেণীক মানে লৈ যায় আৰু যেতিয়া ধৰা তোমাৰ ক্লাছটো শেষ হওঁ হওঁ হ'ব।
উম।
নৱেম্বৰ ডিচেম্বৰ মানত লৈ লৈ যায় আৰু তেনেকুৱা।
এনে কিবা অনুষ্ঠানত ভাগ লৈছিলা নে
অহঁ মই লৈছোঁ। মই নাচত লৈছিলো, নাচ নাচিছিলো তেনেকে বিহু নাচিছিলো, আমাৰ এই স্কুলত মানে হেৰিও হৈছিলে ৰবা তোমাৰ সোণালী জয়ন্তী হৈছিলে। ৰূপালী জয়ন্তী ৰূপালী জয়ন্তী হৈছিলে। নাচিছিলো বিহু নাচিছিলো লগতে মই সত্ৰীয়াওঁ নাচিছিলো।
উ
আৰু হতিয় স্কণাচি দুবাৰ পুৰস্কাৰো পাইছিলোঁ গোৱালপাৰাত যিখন গোৱালপাৰাৰ, আৱাসিক স্কুল আছে মানে বিদ্যালয় আছে তাতে মই পুৰস্কাৰ পাইছিলো
আহ আহ।
কোনোবা যদি আছে তোমাৰ চিনাকি কব পাৰা মানে ভালে হয় আৰু আমাৰ অসমৰ প্ৰত্যেকখন জিলাতো এখন এখন এখন কৈ হৈ আছে এই স্কুলত
অ সেইটোতো শুনিছো বাৰু উম উম। আৰু উম কিবা সুধিম বুলি ভাবিছিলো তোমালোকে মানে অ' তোমালোকৰ কিবা পঢ়া শুনা টো ঠিকেই আছিল তাৰে।
অ ঠিকে ঠিকে পঢ়াত
এক্সট্ৰা মানে এক্সট্ৰা টাইম আহিব
আছিলে আমি ধৰা এ আমাকতোঁ আঠ অ আঠটা আমাকতো চাৰে সাতটা আঠটা মানতে ভাত দিয়ে তাৰ পিছৰ। পৰা সেইখিনি আৰু তোমালোকৰ নিজৰ নিজৰ টাইম, সময় যিখিনি ধৰা। তোমালোকে নিজে নিজে পঢ়িব পাৰা আৰু এটা চাৰে আঠটা মানৰ পৰা তোমাৰ। ঘৰটামানলৈ নিজৰ সময় নিজে পঢ়িব পাৰা আৰু এঘাৰটা বজাত লাইটটো অফ হয় আৰু
উম তাৰ ওপৰত তোমালোকে অলপ কিবা তোমালোকে নিজে মানে যিহেতু তোমালোকে নিবাস নিবাসী আছিলা তাৰে। ত তোমালোকে তোমালোকৰ হাউচৰ ভিতৰত কিবা কৰি মানে তোমালোক য'ত থাকিছিলা তাত ত কিবা কৰিছিলা নেকি মানে বদমাছ কিবা উৎপাত ধেমালি চেপালি কিবা
ধৰা নিবাসতে থাকে তেনেকুৱা বদমাচি, অলপ- চলপ কৰিছিলো নিজৰ মাজ যাতে নিজৰ সৰুখিনিৰ লগত সৰু মানে ধৰা আমি একাদশ শ্ৰেণী থাকোঁতে নৱম শ্ৰেণীবিলাকৰ লগত হাঁহি ফু তি কৰিছিলো কাৰণ দশম আৰু দ্বাদশ শ্ৰেণী বিলাকে পঢ়িব লাগে সিহঁতে ইমান ফূৰ্তি ফাৰ্তা নকৰে। কিন্তু মানে যেতিয়া আমি দ্বাদশ শ্ৰেণী পালো, তেতিয়াহে মানে মানে আমাৰ লাগিল। যে দ্বাদশ শ্ৰেণীৰ মানে বেছি মানে ধৰা ফূৰ্তি ফাৰ্তা হয় তেনেকুৱা আমি ভাল আছিলো আমাৰ দশম শ্ৰেণীখিনিৰ লগত যিকেইটা আমাৰ হোষ্টেলত আছিল। নিবাসত আছিলোঁ সেইকেইটাৰ লগত আমি ভালে আছিলোঁ।
ভাল লাগিল সুনি পেলাই।
অঁ আমাৰ বেটছত আকৌ নাগালেণ্ডৰ পৰাও আহিছিল আৰু লগতে তোমাৰ শ্বিলঙৰ পৰাও
ভালেই তেন্তে দিয়া। ঠিকে আছে তেন্তে দিয়া ভাল লাগিল।
অঁ ঠিক আছে হ'ব দিয়া।
উম-উম।